হেল্ল'! কোৱা, কোৱা?
ক্লাছ টেনত থাকোতে আহছিলে। অ, তুমি ক'ত পাবা, তেতিয়া তুমি নাই নেকি ইয়াতে!
নাই, নাই, মইতটো বি এ পঢ়িবলে আহিলো চাগে।
অ', মই ক্লাছ টেনত পঢ়োতে নাইতো।
উম, হুম।
থামচাপত পাবা তুমি।
তাকে।
কি চুকুক টিউচন কৰি আছে?
অ' অ' তাক টিউচন কৰি আছে।
উম।
সৰুটো মোৰ ওচতে শুই আছে।
অ'।
ভম
মাহীয়ে কি কৰিছে?
মাহী আছে ওচৰতে বহি।
অ'।
উম।
মোৰ এনে ঘৰলে টিউচন আহিলে ভয় লাগে।
হা' হা'?
পিংকি ঘৰলৈ টিউচন কৰিব আহিলে ভয় লাগে পায়।
কিয়?
মইতো কিমান চাগে ঘৰৰ মানুহৰ পৰা মাৰ খালোহেঁতেন ঠিক নাই।
তেনেকে ঘৰলৈ টিউচন অহা হ'লে।
উম, হয় হয় হয়।
ক'ৰবাত গৈ কৰাটোৱে ভাল অ'। সিহঁতৰ সৰু পোৱালি কথা নাই।
অ', সেইটোয়ে মানে সৰু পোৱালি আকৌ পঠাব নোৱাৰে ন'? ডেইলি ডেইলি মানে থৈ আহিব লাগিব, লৈ আহিব লাগিব।
তাতকে ঘৰলৈ অহাইয়ে ভাল।
উম।
আমি নিজে যাব পৰা খিনি মানে কথানাই আৰু।
কিন্তু মানে, সেইবিলাক এক্সপিৰিয়েঞ্চ পাব লাগে ন'?
উম।
বহুত ভাল লাগে চা
বহুত ভাল লগা দিন আছিলে সঁচাকে। টেনৰ খিনিটো টেনৰ খিনিয়ে, মই যে টুৱেলভৰ টিউচনৰ দিনকেইটা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
তাকে। মই বাৰু টেইনৰ টিউচনৰ দিনখিনি বহুত ভাল আছিলে। টুৱেলভৰ যে, ম এ মানে ইংলিছ টিউচন এটা লৈছিলোঁ হা', ইংলিছ নহয়, গোটেই অল চাবজেক্টৰ টিউচন এটা লৈছিলোঁ মই বালি ব্ৰহ্মাজানত।
অ'।
আমি যে ইয়াৰ পৰা ব্ৰহ্মাজানলৈকে চাইকেল চলাই যাওঁ, জানা।
উম।
কিমান ভাল লাগে তাত গৈ যে একে ব্ৰহ্মাজানৰ পৰা টিউচন কৰি লৈ পেলাই জালুকবাৰিলেকে পাইছিলোগে।
চাইকেল চলাই।
তোমাৰ দিনবোৰো বহুত ভাল আছিলে, মোৰ লগৰ খিনি সঁচা ক'বলৈ গ'লে জানানে সি তেতিয়ালৈকে যে বহুত ভাইৰেল আছিলে।
উম, মানে মইতোটো নিজে কৈ থাকোঁ ন' তোমালোকৰ লগৰ খিনিক কিমান ভাল মানে, তোমালোক গোটেই হেৰি বেটছটোৱে মানে দুষ্ট আছিলে, কিন্তু মানে তথাপিতো ন' ইটোৱে সি টোক ছাপৰ্ট কৰা, হয়নে। কিন্তু এনেকুৱা দেখি লৈ পেলাই মানে নিজৰে বিশ্বাস হোৱা নাই মানে। কাৰণ গোটেই শংকৰদেৱৰ খিনি থকাৰ কাৰণেহে এম চি ডিত ইমান মিলা প্ৰীতি আছিলে, গোটেই বেটছ কাকো একো ক'বলে দম নাই হয়নে
এ, টিচাৰেও দম নাই, টিচাৰে আমাক একোৱে নকলে প্ৰিন্সিপালে বেলেগ ল'ৰা ছোৱালী খিনিক চিনি নাপালেও আমাক কেইটাক চিনি পায় আমাক একোৱে নকয় বা
উম।
মোৰ যে এবাৰ মনত আছে, মোৰ মানে কি হ'ল অ' তেতিয়া মোৰ ডিঙি বিৰ হয় দেই মা-মানে, ডিঙিৰ টনঞ্চিল হৈ আছিলে। হৈ থাকোতে মানে মই যে ক'লো অ' মোক মানে ওপৰলে নুঠাবলে। মই মানে ক'ব নোৱাৰিম, মই বোলে মই ক'ব নোৱাৰিম ম পেপাৰখন পঢ়িব নোৱাৰিম কিন্তু জল্দি মোক নুঠাবা এনেকে ক'লো জি এছ অক। তাৰপাছত অ' জি এছ এ মোক ক'বই আহিছিলে মানে তোমাক উঠাম বুলি মই নুঠাবা বুলি ক'লো মই দুমানৰ পিছত উঠাবা লাগিলে মই দুদিনো পঢ়ি দিম কিন্তু আজি নুঠাবা এনেকে ক'লো। তাৰপিছত কোৱাৰ পিছতো মানে মোক মানে উঠাই দিলে। মোক উঠোৱাৰ কাৰণে মই মানে এতিয়া ভাবিলোঁ মোৰ বেয়াও লাগে জানানে মোক উঠ থোৱা কাৰণে মোৰ লগৰ দুটা তিনিটা গৈ প্ৰিন্ঞ্চিপাল ছাৰ, মই পঢ়ি আহিলোঁ মানে মোৰ পঢ়িছোঁ কিন্তু মানে মই মাজতে ৰৈ ৰৈ গৈছ মানে ৰৈক লৈকে পঢ়িছোঁ, তা একো কোৱা নাই। কোনেও ছাৰখ মানে মই ক'লো যে এনেকুৱা তেনেকুৱা তাৰপাছত ছাৰে যেনিবা জি এছ অকে কৈছে কিয়নো মাতিলি বুলি। কিন্তু কি কৰিছে সিহঁতে প্ৰিন্সিপালৰ ছাৰ অফিচত গৈ, সিহঁতে পাৰ্মিচন লৈ নিজে পাৰ্মিশন লৈ মেলি যে আমি আজিৰ পৰা টুৱেল্ভে দিম বুলি পাৰ্মিচন লৈ যোনে উঠাইছিলে তাক উঠাইছ যোনে উঠাব কৈছিলে তাকো উঠাইছে। মানে দুদিন তিনদিন দিয়া তেনেকুৱা মানে তেনেকুৱাও পৰিছে মানে, কিয় উঠাবি
বুলি মানে, টুৱেল্ভে দিম মানে।
মানে আমাৰ কি কৰিছিলে আমাৰ বাৰৰ পিছলে মানে ফাৰ্ষ্ট ইয়াৰক দিব দিছিলে। আমিবোৰ মানে সোনকাল, প্ৰাৰ্থনা মানে ফাৰ্ষ্ট ইয়াৰক দিব দিছিলে।
অ', অ'।
তাৰপিছত মানে তেতিয়া একেলা তাৰপাছত মানে আমাৰ খিনিয়ে মোক উঠোৱাৰ পিছতে লৈ তেতিয়াও মানে মেমহঁতে কথা পাতিছে আৰু কৈছে, তাইক উঠালে কাৰণে ল'ৰা খিনিয়ে হেৰি লৈ মেলি হেৰি কৰিছে এনেকে কৈছে আৰু।
আখ
তেতিয়ালৈকে চব ইমান ভাল আছিলে।
অ মোকটোতো জেততে উঠাইছিলে ন' মানে মাধুৰ্যয় যে মোৰ বুজাই থাকে আগতে। আগতে মধুইজাই মোক যেনে ভাল পাবলৈ খোজা নাছিলে। সি সি মোক কি কি বুজাই জান নাই, তুমি নিজে ভাবাচোন তোমাৰ কিমান হেৰি হ'ব এন চিটিত যেতিয়া এ' জি এছৰ গাৰ্লফ্ৰেণ্ড বুলি চবে কব।
উম',।
মইতো জি এছ হমেই, সি মানে এনেকে এনেকে কৰিও মোক বুজাইছে দেই।
উম',।
তিচ মই মানে মই তথাপিতো মান্তি নহলো, সি নামানে মই মান্তি নহওঁ। তাৰপিছত একে লষ্টাত আৰু সি মানে মোক কৈ আছিলে যে এ' তোমাক কোনো উঠাবলৈও সা নকৰিবা আমুক-তামুক, কিন্তু মই যে এতিয়া ইচ নিদিলো ন' সি মোক এটা এটা বাদলা লোৱা নিচিনাকে উঠাইছে।
মি
ডেইলি উঠোৱা নিচিনা জনা মোক।
আমাৰ মানে মেম যে জিন্তি মেম।
উম',।
জিন্টি মেমে মানে ফাৰ্ষ্ট ইয়াৰ সুধিলে আৰু। অ' কি হ'ল আজি আজি কি এইবাৰ এতিয় পাৰ্চ এনেকে ছেকেণ্ড ইয়াৰ দিব নেকি বুলি সুধিলে হেনো। তাৰ পিছত অ' চি আই দি মানে কৈছে ন' কৈছে পিয়ংখিক উঠালো যে, পিয়ংখিয় উঠাব হাক দিছিলে কিবা ডঙি বিষ হৈ আছিলে তাইক উঠালো, সেইকাৰণে মানে সিহঁত ল'ৰা খিনিয়ে বদলা লৈছে। সকলোৱে আহি মোক সুধিও গৈছে কি হ'ল তোক ডিঙি বিষ হৈ আছিলে নেকি? বুলি সুধিছে মই চব মোৰ ডিঙি বিষ হৈ আছিলে। তাৰ পিছত উঠালে মই একো গমেই নাপাওঁ যে ল'ৰা খিনিয়ে মোৰ কাৰণে গৈ তাত কৰিছে। মই মেমে কওঁতেহে গম পাইছোঁ।
অ',।
ইমান কি কি কৰি থৈছে। আকৌ এবাৰ মানে গৰম দিন হা, আকৌ মোৰ মানে মূৰটো ঘূৰালে। মোৰতো বেছি ঘোৰা নাই অকমান আৰু, মূৰতো বেয়া লাগিছে বহুত গৰম কাৰণে। মই বহি আছো ৰাস্তা এনেকে গছজোপা তলতে আমি।
অ',।
অ' মোৰ কাৰণে যে গোটেই ল'ৰা কেনেকুৱা কৰিছে মানে মোৰ মানে সেইদিনাখন মোৰ বহুত ভাল লাগিছিলে। মই ভাবিছোঁ বা ইমান ভাল ফ্ৰেণ্ড আছে।
এসময়ত সেয়াও কৰিও তেনেকুৱা হয়গে।
সময়ত মই ইমান ভাল আছিলে বাপৰে, মই এতিয়াও নাপাহৰোঁ। আমি যে, অ' মোৰ এটা চাইডে দু এখন স্কুটি আহিছে। এটা চাইডে এখন স্কুটি আহিছে। মোক চলাবও দিয়া নাই ইহঁতে চলাই আহিছে মোক বহা বহাই আনিছে। পিছফালে এখন আহিছে।
তেনেকে অনা ফ্ৰেমজনীকেইটা মাতিবলৈ বেয়া পাই।
তেনেকে আনিছিলে অ' মই নাপাহৰোঁ আৰু।
তেনেকে অনা মানুহকো এতিয়া গালফ্ৰেণ্ড কাৰনে নামাতে।
মই পঢ়োতে যে মোক ভৰিলৈকে ধোৰাই দিছে। ভাই মই সবোৰ নাপাহৰ পাই কিমান কি আছিলে এতিয়া চোৱাচোন
তা হ
আহ'
আমাৰ পপতে মানে উঠি উঠি চাই আছিলে।
অ' তাক মতা নাই আকৌ'।
মাতিম দিয়া খোছ কি কৰিছো জানা মোক- মানে, সি যে উঠিছে। উঠি লৈ পেলাই মানে মোৰফালে চাই কান্দিবলৈ ধৰিছিলে। মই মানে- কান্দিবলৈ- নিদি লৈ পেলাই মই মানে গাৰুতটো এটকাই দিছো মই মানে তাক এনেকে লম লম এনেকে কৈ আছোঁ।
অ'-
তাৰপিছত সি মনে মনে আছে মনে মনে আছে। তাৰপিছত আৰু- মই মানে তাক এনেকে হাকুটিয়াই আছোঁ যে সিও নিজৰ গা টো এনেকে উঠাই দিছে মোৰ গাত- উঠাব কাৰণে। তাৰপিছত মইে উঠাই মেলি ললোঁ যেনিবা তাৰপিছত যেনিবা তাৰ মাকক দেখিলে।
উ তাকে হে। ত চ হ লে
ল আৰু মানেও তাক।
উম'-
অ অ ত' খোৱা পা উঠাৰ পিছত ললেহে ভাল পায়।
তাকে, খোৱাৰ পৰা উঠোৱাৰ পিছতেইনো মাককে লাগি দিয়াচোন।
থেংক ইউ
এতিয়া ডাঙ আমি ইমান ডাঙৰ হৈও অপা তাৰ পিছতে চি চিঞৰি থাকো
পাপা উ উঠা পিছত বুলি নহয় মানে ঘৰলে অহাৰ লগে লগে মাক লাগে আৰু
লাগে আৰু ক ক'বাৰ পৰা আহি যে স্কুলৰ পৰা যে আগতে আহোতে মোক মায়ে কয় আৰু অকণ ৰাস্তাৰ পৰা চিঞৰি চিঞৰি আহিব লাগে মই যে ৰাস্তা পাই চিঞি আহোঁ
উম মইয়ো চিঞৰ পদূুলিপা
অমা অমা
সটোৱে আৰু ঘৰখনত মা নাথাকিলে ম ভালে নালাগে অ যে এ ধৰা মই গুৱাহাটীৰ পৰাও কেতিয়াবা আহো ন আহি লৈ পেলাই যদি মা নাথাকে মই বহুত খং উঠে মা নাথাকিলে ঘৰত
খং উঠে অ মোৰ খং উঠে পায় মইতো এইকেইদিন বাৰ তেজপুৰৰ পৰা আহো বাৰু জোপাই আহি আছো আহো মই তেতিাৰ পৰা এতিাতো মইে চেণ্টাৰ পৰাই ফোন কৰো
উ
মই নামিয়ে ফোন কৰো ফোনটো লগাই লগাই আহি থাকো
তাকে
ফোন মাৰিছো
এয়াৰটেল নিকি?
এয়াৰটেল অ।
এয়াৰটেল যদি লগে লগে কাটি দিয়ে।
ৰিচাৰ্জ ভৰাই ফোন মাৰিছো।
তেনেকুৱা কৰিব নালাগে ন, মানুহে কমচেকম কবলেতো দিব লাগে, তোমাৰ।
অ সেইটোৱে। কম এনে এইটোত এনেকুৱাই হ'ব ন, চোৱা বোলে আগদিনা মোবাইলটো থলে পিছদিনা বহুত কামৰ কাৰণে নোপালে, ইনকামিও নাই গমো নাপাও, এনেকুৱাও হ'ব পাৰে।
কোনোবাই ইম্পৰ্টেণ্ট কথাৰ কাৰণেও ফোন কৰি থাকিব পাৰে ন কাবাক।
সেইটোয়েত ন, হেল্ল'? উম' ঠিক আছে ৰ'বা উম। কৰি আছো।